অ হেল্ল'
শুনিছা না?
অ শুনিছোঁ
কি কৰি আছা এতিয়া।
মই এনেই আছোঁ আৰু এয়া ৰুমতে।
অ
আৰু তুমি।
ময়ো আছো এনে এনে বহি আছো।
অ।
উম
হয়
ত আপোনাৰ লগত আ অলপ গছ গছনিৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলো আপুনি আলোচনা কৰিব পাৰিবনে
অ হয় নিশ্চয় পাৰিব
হয় অ অ আপুনি অকণমান কৈ দিয়ক যিখিনি আপুনি জানে
অ গছ গছনি বুলি ক'লেটো মানে গছ গছনিৰ লগত আমাৰ যিহেতু মানৱতা যি মানুহৰ যি ৰিলিচান সেইটো মানে বহুত মানে ডাঙৰকে মানে আছে আৰু আমি ক'ব পাৰোঁ
হয়
মানে গছ - গছনি আৰু আমাৰ মানুহ লগত মানে যেতিয়া আমি অক্সিজেন লওঁ আৰু যিহেতু কাৰ্বন ডাই অক্সাইড আমি এৰি দিওঁ আৰু এইটো মানে গছ - গছনিয়ে মানে কাৰ্বন ডাই অক্সাইডটো লয়, তাৰপিছ ধৰ অক্সিজেনটো মানে দিয়ে সেনেকেই মানে আমাৰ সম্বন্ধটো আছে আৰু। আৰু লগতে যিহেতু আমি যি এই পৃথিৱীখন দ্বিতীয়চ সৃষ্টি হৈছিলে তেতিয়া মানে গছ - গছনিবিলাকে প্ৰথম মানে হৈছিল। তাৰপিছতহে মানুহ মানে সৃষ্টি কৰা হৈছে তাৰপিছত মান মানে প্ৰথমত পৰাই মানে মানুহ আৰু এই গছ- গছনি লগত মানে সম্বন্ধ আছে আৰু আমি এইটো ক'ব পাৰোঁ আৰু লগত তে আমি গছ -গছনিৰ লগতে মানে সেনেকাই মানে সংসাৰ কৰি মানে আহিছোঁ আমাৰ যিটো বৰণ যিটো চালে আমি গম পাওঁ এইটো মানুহ বিলাক গে যেতিয়া আনচিভিলাইজ আছিলে তেতিয়া মানে জংঘলে
থাকি আহিছিল আৰু।
হয় হয়।
এতিয়াহে মানে এই পদত আহি পাইছে তথাপিও আমি ক'ব নোৱাৰোঁ যে গছ - গছনিক আমাক নালাগে এৰিব নোৱাৰোঁ আৰু আমি। মানে আমি যিমান দিন লকে থাকিব আমি গছ - গছ লগত থাকিব লাগিব আৰু গছ - গছ এনেও মানে আমাক লৈ থাকে এইটো ক'ব পাৰোঁ কিন্তু দু লগা কথা যে কিন্তু বহুত সময়ত আমি এতিয়া দেখা পাই আছো যে আমাৰ যি পৃথিৱীত থকা যি গছ- গছনিবিলাক মানে বহুত এনেকাই কাটি আছে, ধ্বংস কৰি আছে টো দেখা পাই আছোঁ কিন্তু হয় কেতিয়াবা আমি কেতিয়াবা মানে আমাৰ যিহেতু সম্বন্ধ আছে গছ - গছনিৰ লগত যিহেতু আমাক কেতিয়াবা লাগে গছ - গছনিক সেইকাৰণে আমি কিবা কাৰণত মানে কাটিব লাগা হয় কিন্তু কথাটো এনেকা যে আমি যেতিয়া কাটিব মানে আমি ৰুব লাগে আৰু আকৌ গছ - গছনি। আৰু এতিয়া আপুনিও ক'ব পাৰিব
ঠিক তেনেকৈয়ে আপুনি গছৰ বিষয়ে কৈ দিলাক আৰু মই অকমান কৈ দিওঁ মানে গছটো আমি কি কি ধৰণৰ আমি ব্যৱহাৰ কৰো। যিখিনি মই জানো। হয় আহ ঠিক তেনেকুৱাই আমি গছৰ পৰা খুবেই ভাল কিমচি পাতাম বা কাঠ আদি আমি পোৱা যায় এটো ঘৰ বনোৱাত। আমাক লাগা হয় দৰ্জা, খিৰিকী আদি বনাব কাৰণে। আৰু বেছিভাগে আমি আম আ আজিকালি লিটাৰ বেছিকৈ গছৰে বা বিছনা, পালেং দি এনেকুৱা আলনা বনোৱা হয় আগতেতো আমাৰ বাঁহেৰে বনোৱা আছিল বিচনা আলনা যিটো মই আগতে বা বিচনা গিলাকো মই বাহেদি বনোৱা দেখা পাইছিলোঁ। কিন্তু আহ এতিয়াতো আৰু গছে দিয়ে বনোৱা বহুত থাকে অ ঠিক তেনেকৈ আমি গছৰ পৰা খৰিও পাওঁ
উম
ফল মূল লাগিলেও আমি ফল মূল বেছিখিনিও আৰু বেছিখিনিও আমি বহুত পইচাও পাওঁ এনেকৈ খাবও পাৰো
উম
কিছুমান গছে ফল দে আৰু কিছুমানে নেদে দিচোন ফল দিয়া মুঠতে ক'ব গলে আম কঁঠাল এইবিলাক বেছিভাগে আমি দেখা পাওঁ আৰু
হয় হয় আৰু আমি গম পাওঁ যে যিহেতু আমাৰ এতিয়া দিনে এনে মানে আমাৰ বতৰ বিলাকো বহুত গৰম হৈ আছে
হয় হয়
গৰম হোৱা এই কাৰণবিলাক হ'ল যিহেতু আমি গছ গছনিবিলাক কাট কাটি আছে আমি ৰোৱা নাই।
হয়
সেইকাৰণে মানে আমি এতিয়া গৰমত মানে বহুত ভুগিব লগা হৈছে আৰু মানে।
হয় হয়।
বহুত মানে গৰম বেছি।
এতিয়াতো গৰমত আহ আমাক বেছিকে গছ গছনি থাকিলে জিৰণ ল'বা। ভাল হয় সুবিধা হয় আৰু আমি আৰু ঠাণ্ডা দিনত গ গছৰ ঠানিবিলাক কাটি দিওঁ যে ৰ'দ নাহাৰ বাবে আৰু ইফালে অ গৰম দিন আহিলে আৰু কষ্ট হয় আৰু জিৰণি ল'ব কাৰণে চাহা চাগান
হয় হয় উম সেইকাৰণে আমি মানে গছ গছনিবিলাক ৰুব লাগে আৰু আৰু যি যেতিয়া গছ গছনি কমি যাব তেতিয়া মানে বৰষুণো মানে কমি যাব। সেই কাৰণ মা মানে বহুত জেগাতে এতিয়া বৰষুণ মানে বহুত কমকৈ আহি আছে আৰু
খেতিয়কবিলাকে মানে বহুত কষ্ট পাই আছে খেতি কৰিব পৰা নাই। আছোঁ আমি।
হয়।
ইফালে আপোনাৰ
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'। হেল্ল'।